চাওঁ।
কি কৰি আছা?
মই শুই আছোঁ, তুমি কি কৰি আছা?
মই ও শুই আছোঁ কাম চাম কৰিলা?
বাচন মাজা নাই বাচন মাজিম।
উম,
ঘৰ চাফ কৰিছোঁ কাপোৰ খিনি ভাছ কৰিছোঁ। মই ঘৰ চাফ কৰিছোঁ কাপোৰ খিনি ভাছ কৰিছোঁ বাচন মাজিম।
ঘৰ কাম কৰিলোঁ। ঘৰ চৰ চাফা কৰিলোঁ, বাচন মাজিলোঁ, পানী ফিল্টাৰ দিলোঁ। আকৌ ভাত চাত খাইছিলোঁ বাচন আকৌ মাজিলোঁ
মই বাচন মাজা নাই, বাচন মাজিম।
অঁ।
ইমান কষ্ট লাগিছে
কষ্ট লাগিব, ইমান দেৰিকৈ ভাত খাইছা
অহ
এই কাৰণে আৰু বেয়া লাগিব, সময়ত খাব লাগে আমাৰ স সময়টো পাৰ হৈ যায় পিছত খাব লাগে। সেইকাৰণে এটো বেমাৰ বেছি হয় সময়ত খোৱাটো ভাল
গা ধুইছোঁ গা ধোৱাৰ পিছত ভাত খালোঁ।
সময়ত খালে গাটো ভাল থাকে বেমাৰ নাথাক
উম কষ্ট লাগিছে
বোৱাৰীৰ মাকটো ক'ত? দেখা নাই না টোপনি মাৰি আছে।
মই ক'ব নোৱাৰো।
উম, টোপনি মাৰিছে চাগে।
অঁ
ইমান শুই থাকে
উম
আকৌ কনাৰ বেনাৰ নহ'ব। টোপনি মাৰি থাকিলে ঘৰত বহি থাকিলে তো নাৰ বাৰ দে
এইটোতো কাম নহয়
সেইটোৱে টো বেছি বহি থাকিলে, শুই থাকিলে নাৰ্ভাৰ প্ৰব্লেম বেছি দেখা দিব।
অঁ
খোজ কাঢ়িব লাগে। কাম চাম কৰি, ভাত খাই, শুই থাকে।
বুজি নাপা‌
লাজ নালাগে। মানে বুজিও নুবুজাকৈ থাকে। সিহঁত যেন বহুত বদমাইছ মানুহ।
অঁ বাপ দেকা
সিহঁতক বুজিলে বহুত সময় লাগিব। সিহঁতৰ‌‌নিচিনা মানুহ আমি কেতিয়াও হ'ব নোৱিৰিম। কৈ আছে নহয় মই পিছত হাউৰিক ক'লোঁ
যি ইমান কৈ আছে এইটো কৰিব নালাগে সেইটো কৰিব নালাগে ইমান বোৰ যি তাত তে ইমান হেৰি কৰি থাকিছিলে তেনেহ'লে ক্ষীণ আছিলে কিয় শকত হোৱা নাই কিয়? শকত হ'ব লাগিছিলে ঘৰত থাকিছিলে যেতিয়া সিটো শকত নাছিলে ন'হলে এনেুকোৱা কিয় হ'ল ইমান বাচি বাচি খোৱাইছে উম, লেবেল মাৰি থাকে।
উম।
এইবিলাক ভাল নাগলাগে ইমান হেৰি কৰিব নালাগে। আৰু সি নিজৰ ঘৰ ভাবিলৈ
নিজে ঘৰ ভাবিলৈ ভাবি ল ত
জোঁৱেৰৰ জোঁৱেৰৰ ঘৰত আহিলে মাথাটোত তলকে ৰাখিব লাগে আৰু শহুৰিৰ ঘূৰে কি লেবেল মাৰি মাৰি থাক তে মোৰ লাচ লাগিছে মানে খং উঠি যায়। লাজট টো দূৰৰ কথাই কথাটো শুনিলেই খং উঠি যায় এইটো কৰিব নালাগে সি। টো কৰিব নালাগে, এনেকে খাব নালাগে, তেনেকে খাব নালাগে।
মানা দিয়ে থাকে।
মিনিষ্টাৰৰ ছোৱালীও এনেকে নাথাকে, লেভেল মাৰ
সিহঁতৰ ঘৰটো মই চাইছো, মইটো দেখিছো।
উম মইওঁটো দেখিলো।
হা?
সিমান লেভেল মাৰিব না
তে'নেহলে ইমান লেভেল মাৰিল।
ঐ তাকে এইটো নাই, সেইটো নাই, ইনভাটাৰ নাই।
ইমান লেভেল মাৰে লেবেল।
দেখিলো নহয় কিমান কিমান ডাঙৰ ঘৰত থাকে মানুহকেইটা।
অ। বাম মোৰ চোন বাথৰুমে ৰুম
আক এইখিনি যিটো কৰে
অ।
চোতাল নাই ইটো নাই সিটো নাই, লেভেল ফাল কি লেতেৰা লেট্ৰিন, বাথৰুম আছিলে কি গোন্ধাইছে। গৈছিলো যে এতিয়া আকৌ লেবেল ফালি আছে।
বাথৰুম তোমালোকে
উম সেকানেতো কৈছো। যে আমাৰ মাক নাথাকিলে কি হ'ব? বন্ধুহতে গ'লে কি খুৱাব পিঠাই টো-সিটো বনায়েই থাকে। অ মই ভাবিছিলো খুৱাম বুলি, পিছত কেনেকৈ খুৱাম গুচি গ'ল কাৰু। ৰুটিটো বনাই আক ৰুটি খাই যে বনাব
মোৰ মা যেন আৰি কিমান লাজ পৰে মা
উম উ চটবট নকৰে এ বেছি চলবল কৰি থাকে ইমান চলবল কৰিব নালাগে। বুজিব লাগে এটো জোঁৱাইৰ ঘৰ বুলি নাভাবে সি। ঠিকেই আছে এতিয়া মন ভৰিছে।
অ।
শহুৰ শাহুৰ শাহুৰৰো মন বৰিব শাহুৰীৰো মন ভৰিব। খাহ ভাল চাই পাব এতিয়া পালে নহয়।
তেনো ভাল লাগ
এতিয়া আফচোচ কৰ।
সিহঁতৰতো ইমান লেভেল দেছ ইমান লেবেল মাৰিছে সিহঁতৰ।
উম এতিয়াতো - মানুহ তাত ক'ব নাযায় আমাৰ কেইটাওতো মানুহ তাত কৈছে অমুক এনেকুৱা তমুক তেনেকুৱা এতিয়া - তো ক'ব নাযায় ঘৰতে বহি থাকে। এতিয়া ভাল লাগে লুকাই ৰাখে কথাটো ন।
অ'।
সেইবিলাক কৰিব নালাগে। বেছি কৰিলে বাট দেখালে এনেকুৱা হয়, বুজিছা।
উম।
বাপ দেখাব নালাগে, বেছি বাপ দেখালে এনেকুৱা হয়।
উম।
সৈতে, উম।
তাৰ ভন্টি মাত দি আছে।
সেইটোৱেতো। মই শুই আছোঁ, অকণমান ড্ৰেছ কৰি আকৌ ৰাতি কি বনাব লাগে ভাবিব লাগিব।
মইয়ো শুই আছোঁ, তাৰপিছত বাচন মাজিম।
অকণমান মুৰ্গী মাংস আনি বনাব লাগিব। বনাই ৰাতি বনাই দিম ছোৱালীয়ে খাই দিব।
কাপোৰ কিনিব তোৰ চেঞ্জ কৰিম।
সেইটোৱেতো। বোৱাৰী মাকটো কৈ আছে বলক গুচি যাও, অ' গুচি যাওক লৈ যাওক। এক, এক মাহত ভাল নহয় তিনি তিনি মাহত থাকিব, তিনি মাহ ভাল নহয় এক বছৰ থাকিব। ৰাখি দিব পব্লেম নাই নহয়। ৰাখি দিয়ক, চাম -
পইচা খৰচা নকৰিব সিহঁতৰ।
সেইটোৱেতো চাম নহয়, কিমান পইচা পায়। আৰু কিমান হেৰি কৰিব পাৰে, অ' মই কৈছিলোঁ তো ঘৰত - নিজা ঘৰৰ পৰা আহি কিনে আল্ট্ৰাচাউণ্ড কৰাব।
অ'।
হেতি, এতিয়া কৈ আছে - কয়, নহয় ইয়াতে আহিম নিজৰ মানুহ লৈ যাম মানে পইচা - পৰা দিব ন, সেইকাৰণে কৈ আছে এইয়াৰ মানুহ লাগে। কিয়, পইচা তো দিব নোৱাৰে। অ সেই এখন টো।
ইমান লেবেল ইমান লেভেল মাৰি থাক পইচা দিয়া।
পইচা দিব। এ কি লাগে তোমাৰ হাতত আছে নে নাই তুমি এইটো - পইচা লোৱা এইটো কৰা।
অ'।
সেইটো কথা নকওঁ, কেতিয়াও নাপাবহি। ইউটিউবৰ পৰা সহায় কেতিয়াওঁ নাপাব। বাইদেউজনী ফোন কৰি আছে।
উম। শাহুৰ কাম কৰি আছে। আৰু ই গা ধুই আছে।
কি কাম চাম চাব আহি, এই আমাৰ উন - চিটো একদম শাহুৰ ঘৰৰ পৰা সহায় নাপায়।
অঁ।
য়েচ্ এতিয়া গম পাব সি, এতিয়া ভয় কিয় কৰ সিহঁতৰ কথা লৈ এতিয়া আল্ট্ৰাচাউণ্ড - কিয় কৰাব লাগে, প্ৰথমত কৈছে -
সিহঁতৰ এইবিলাক অ' সিহঁতৰ এইবিলাক দাগ তাইনা ল'ব
কি হ'ল বন্তিয়ে তোমাৰ তাত ফোন কৰিছে নেকি?
এইটো মাথাত উম
মোৰ তাতো ফোন কৰিলে এই মাত্ৰ
ঐ লাইনটো গুচি গ'ল।
অ গৰম লাগিছে।
লাইনটো গুচি গ'ল।
লাইন গুচি গৈছে না বাহিৰত যাম।
অ বাহিৰত যোৱা।
উম
মোৰ আমাৰ ইয়াতো লাইন কাটি দিছে অ অকণমান পাছে পাছে লাইনটো কাটি তাকে গৰমৰ মাজত ভাল নালাগে আৰু ইমান লাইন কাটে। আকৌ
লাইন লাইন যোৱাৰ পিছত ইমান গৰম লাগে। লাইন যোৱা পিছতেই গৰম লাগিব
অকমান পাছে পাছে
তোক গম নাপাই নেকি যে ফোন কৰি আছে। মোৰ ফোনটো কাটি দি আছো।
অ
আকৌ ফোন কৰি আছে। হে বেয়া লাগি আছে অ'
কান্দি আছে।
তেতিয়া মোক কেনেকা লাগে যে
উম
গাটো জ্বলি থাকে গৰমত।
অ মই বাহাৰিত বাৰীছো
বাহিৰত বহুত গৰম তোমাৰ গিৰিয়েক ক'ত গ'ল? কামত গৈছে নে?
কৈ কামত গৈছে সি, উম ঠিকে আছে। কাম কৰিব লাগে পইচাই লাগে আজিকালি পইচা নহ'লে দাম নাই মানুহৰ
হ, হ চব ক্ষেত্ৰতে পইঁচা লাগে।
হ'ব ঠিক আছে কাম কৰা।
অ' ৰাখিলো ফোন লাগে একটা এক